অ', ক।
ক'ত আছ?
মই ঘৰতে।
উঠিলি? মই নাইনপুৰলে আহিলোঁ।
হা?
নাইনপুৰলে আহিলো।
অ', কেতিয়া?
কালি ৰাতি।
অ', অ', ঘৰত কেতিয়া আহিবি?
ঘৰত যাম।
অ', অ'। মই ঘৰতে বাৰু।
উম, ঠিকে আছে। ভাত-পানী খালিনে নাই?
ভাত-পানী এ জাছ খাইছোঁ।
অ'। ময়ো এই ভাত খাই উঠিছোঁ আৰু।
উম, কিহেৰে খালি?
হা?
কিহেৰে খালি?
ভাত এ নিৰামিচ ৰাতিপুৱা।
অ', অ', বাকী ভালে আছ? বৰষুণ দিছে বাৰু অলপ-চলপ।
আচ্ছা আচ্ছা।
উম।
কালিতো নহ'লে প্লেনটো। মই ইয়ালে গুচি আহিলোঁ। আজি যাম নেকি ওলাই?
অ', আহিব পাৰ যদি সেইফালে ফুৰিবলৈ যাওঁ বুলি ভাব।
অ', তাকে কালি যোৱা কথা আছিলে। কালি মই গুচি আহিলোঁ ঘপকে এইফালে। প্লেনটো বনি গ'ল মোৰ ভাগৰ।
অ', অ'।
উম।
তাকে হেৰি বুলি কয় তাৰ যদি তালৈ যাওঁ বুলি ভাব আহিব পাৰ।
তাকে তাকে মই তাকে এ। এটামান বজাত চাগে ইয়াৰ পৰা ওলাই দিম। একঘণ্টাত তাত পাই যামগে।
অ', আজি আহিবি নেকি?
অ'।
অঁ ঠিক আছে বাৰু। আহিবি-আহিবি বাকি হেৰি তহতে কোন জাগাত আছোগে।
মইতো নাৰণৰ পৰা সোমা আহি পিনি এইফালে, মাধৱপুৰ-মাধৱপুৰৰ পৰা সোমাব লাগে হেলকঠীয়া।
খেল কঠীয়া।
অ',
অ, অ, অ, সেইফালে বতৰ পাতি কেনেকুৱা,
সেই ইয়াত পুৰা বৰষুণ ধালি আছে।
বৰষুণ নেকি? অ, আমাৰ এইফালে বৰষুণ নাই বাৰু।
ইয়াত পোৰা দাংকে দি আছে।
উম, তই আজি আহিবি নে কি ঘৰলে?
যাম-যাম।
উম, আহিবি-আহিবি-আহিবি আমি কিমিন ছাইডে যামগে ওলাবি।
অ'কে।
সমিনত কিবা হোম ষ্টে এটা নাই জানো এইটো যে গছৰ ওপৰত যে গোহৰ আছে যে।
উম, উম, চাইছো-চাইছো তালৈকে যাম আৰু।
কি নাম এইটো?
নামটো পাহৰিলোঁ।
মই নামটো পাহৰিছোঁ কিমিনটো গেট পাৰ হৈ পায় নে গেট নাপাওঁতে পাই জানো।
এইটো গেটটো পাৰ হ'ব লাগে নেকি?
গেট পাৰ হ'ব লাগে ন।
অ',
অ, অ, এতিয়া ওলাবি সেই তালৈকে যাম সেইটো জেগাত এতিয়াও জোটো ভালেই বাৰু সেইটো ঠাণ্ডা জেগা সেইকণো।
হয়টো।
বাকী খবৰ খাতি ভাল?
ভালে-ভালে মাহঁতে কি কৰিছে?
মাহত আছে এই ঘৰতে।
অ',
চবে ভাত পানী খাই আজৰি হৈছে।
ঠিকে আছে, ঠিকে আছে।
উম, তহঁতে ভাত খোৱাই নাই?
কোনে?
নাই খোৱা নেকি?
মই নে?
অ',
মই খালোঁ।
অঁ, আকৌ বোলে অলপ আৰু উঠিছোঁহেই বোলে।
তো সেইটোৱে উঠি পিনি এতিয়া ডাইৰেক্ট ভাত খাইছোঁ মই।
অ, অ,
অ, মানে চাহ তাহ খোৱা চিষ্টেম নাই।
উম, উম, ঠিকে আছে। ভিতৰলে যা বৰষুণ বহুত ডাঙৰকে দিছে।
কত তহতৰ তাত
তহতৰ তাত,
আমাৰ অ, বহুত ডাঙৰকে দিছে।
উম, তই বাহিৰত বহি আছা নেকি?
বাহিৰত বহি আছিলোঁ অ'।
উম, উম, ভিতৰলৈ যা ভিতৰলৈ যা, ইমান ডাঙৰ চাউণ্ড কৰি ঢেৰেকনি চেৰেকনি মাৰিব।
অ', গৈছো গৈছো।
বাকী মানুহ ক'ত?
চব সিহঁতি ভাত খাই আছে।
অঁ', অঁ'। ঠিকে আছে, কাইলৈ পা তহঁতৰ মা হঁত আজি যাব নেকি তালে?
কোনফালে?
তহঁতৰ ফালে।
অঁ', মা হঁত মা মোৰ লগতে আছে।
অ', মাও গৈছে।
অ'।
অঁ', আজি দেউতাহে আছে মানে?
অ', সেয়ে বাবা কামলৈ গ'ল।
অ', অ'। তাৰ মানে ফাডাৰ ঘৰত অকলে মানে?
অকলে অকলে।
আচ্ছা। এতিয়া আজি আহিবি নহয়, চাগে ন'?
যাম যাম।
অ', অ', আহিবি বাৰু আহিলে ইফালে যাম।
সেইটোৱে সেইটোৱে যাব লাগিব।
উম। তাৰ পিছত টট্ৰেইনটো কি কৰি আছ আমি গুৱাহাটীত যে এনে ফুৰিব যোৱা কথা আছিলে?
অ', গুৱাহাটীটো যাব লাগিব টো এই গুৱাহাটীটো কেনচেল কৰিলে কেনেকে হ'ব।
উম, ঠিকেইতো। এ আমাৰ লগৰটো আহ লগত সি আকৌ যাও নযাওঁ খেলি-মেলি কৰি আছে, তাৰ কাৰণে, ৰৈ থাকিবলগীয়া হৈছে।
সেইটোৱে কথা, মই পাহৰিয়ে গৈছিলোঁ গুৱাহাটীৰ কথা। পইচা-চইচা ৰেডি কৰি চব মই থৈ দিছো। কাপোৰ-কানিও কিনিলোঁ এতিয়া অকল যোৱাহে কথা।
উম। মইো ৰেডিয়ে হৈ আছো, কিন্তু ইহঁত দুটাই অকণ খেলি-মেলি কৰি আছে যাও নেযাও মানে উগুল-থুগুল কৰি আছে সিহঁত আকৌ মই কৈছোঁ ওলাই ব'ল বোল অলপ জাও অ'
তাৰ ভিতৰত চব ৰেডি কৰ, নহ'লে তোক থৈ যামগৈ বুলি কৈ দে।
উম, সেই তেনেকেইে কৈছোঁ।
অ', ভয় খুৱাই দে সিহতি নিজে ওলাই দিব।
উম, এতিয়া সিহতৰ কাৰণে, ৰৈ থাকিবলগীয়া হৈছে না।
তাকেহে এনেকে হ'লে বেয়া লাগে না। পোৰা ৰেডি হৈ আজৰি এনেই এটা দুটাৰ কাৰণে, আকৌ ৰখিবলগীয়া হৈছে।
অ', সেইটোৱে কথা।
হয়টো।
তইতো ৰেডি আছ চাগে?
মইতো ৰেডিয় আছো, কিহত যাবি বা?
ইয়াৰ পৰা ট্ৰেইনত যাম।
ট্ৰেইনত তাপা এইটো ৰেপিডত-চেপিডত ঘূৰিম না।
পাছত আমি এতিয়া হাৰমতি গ'লো সিহঁতখিনি, সেই গহপুৰত উঠিলে যেনিবা। সিহঁতৰ ষ্টেশচনৰ ওচৰতে আমাৰো এইখিনিলে এতিয়াটো বিশ টকা ভাৰা হে পৰে। বিশ টকা চল্লিশ টকা মান লাগিব তাৰপৰা তাৰপৰা ডাইৰেক্ট ট্ৰেইনত গ'লে বেছি নলয় দু দুশ দহ টকা শ্লীপাৰ টিকেট পাই যায়
অ'।
দুশ টকা নে এশ বিশ টকা কিবা।
অ', তেনেকুৱা বেছি নহয়।
অ'। সেইটো কাৰানে যেনিবা ইয়াৰ পৰা আমি গুচি গ'লে তালে। এইপিনি গাড়ীত গ'লে ছশ টকা মান লৈ ন।
এই ট্ৰেইনত গৈ ভাল লাগে।
পইচা কমি গল ন। তাকে বাৰ ঠিক আছে হেল্ল'। আহ মই তোক ফোন কৰিম অকণ দেৰিকে ৰ। নাই অ', অ', ঠিক আছে। বেলেঞ্চ টো কিমান চাব নোৱাৰি